হেল্ল' আছো এনে
অ ময়ো আছো এনেই
অ
চাহ তাহ খালা
খালো
অঁ
উ
বাকী ভাল চবৰে।
অ' ভালে তোমালোকৰ ভাল। হেল্ল' অ' চাহ তাহ খোৱা হ'ল আৰু
অ' খালো, তুমি খালা?
অ' খালো মই।
অ'
উম এতিয়া কি কৰিছা
এতিয়া এনেই বহি আছো।
অ মই কৰিছা বোলো বহুত সেইকাৰনে ফোন এটা কৰা নাই বহুত দিন বোলো এতিয়া ফোনটো কৰা দেখি বোলো ফোন কৰিছে।
অহ
যে গধূলি ভাত কি লগত খাবা।
অ ভাত
অ অ
তোমালোকে
আমি সেই আম- দুপৰীয়া চব্জি কাচকল ভাজি তাৰপিছত দাইল, চালাদ সেনেকে আৰু
অঁ
দিনটো কেনেকুৱা গ'ল
দিন দিনটো এই অলপ ব্যস্তয়ে আছিলো মোৰ এফালে যাব লগা আছিল। হ ব'লো
আহঁ
অ এবিন তে আই গধূলি পাইছুহি উম
চাহ তাহ খালা আৰু
চাহ তাহ খাই হৈ গ'ল।
অঁ
উম হেৰি হয় এই নহয় তুমি যে কৈছিলা অ হেৰি কি বুলি কয় এইটো মেখেলা চাদৰ ব বই নেকি সেই বৈ মানে আমাৰ ইয়াতে মানে লগৰ এগৰাকি মানে সেই মেখেলা চাদৰ মানে বয় হা। উম তুমিহে লম বুলি কৈছিলা যে মানে বিকিবৰ কাৰণে ল'বা নে এনে ঘৰত পিন্ধিবৰ কাৰণে ল'বা।
আৰু ওচৰতো কৈছিল আৰু।
উ উম মানে ইয়াত মই মানে এনেকে ববলৈ দিওঁ মানুহবোৰক হা মানেে মই সনেকে দুযোৰ তিনযোৰ লগতে বোৱাই সেনেকে বিক্ৰী কৰো আৰু।
অহ।
যদি লোৱা তেতিয়াহ'লে আগতীয়াকে ক'বা তেতিয়া মই তোমাক মানে বোৱাই দিম তুমি ধৰা কেনেকুৱা ধৰণৰ ষ্টাইলত লাগে সেইটো কৈ দিবা
আহ আহ
অ উম তেতিয়া তোমাক ধৰা তুমি এতিয়া কেনেকুৱা লাগে চিম্পুলই লাগেনে অলপ ষ্টাইলৰে লাগেনে নশ বাৰশ এঘাৰশ
অঁ তাকে সুধিব লাগিব আমাক বাকীজনী কেনেকুৱা ষ্টাইলত লাগে।
তুমি সে সুধিবা তোমাক দৰকাৰ হত কবা মানে যদি ষ্টাইলিছ অলপ লাগে ডিজাইনৰ তেতিয়া দামটো অকমান বেছি পৰিব আৰু। যদি মানে ধৰা অলপ উ কম হেৰিয়ৰ লাগে চিম্পুল লাগে তেতিয়া এঘাৰশ এহেজাৰ বাৰশ। এনেকুৱাতে হৈ যাব উ। তাৰ পিছত কালাৰটো কেনেকুৱা ধৰণৰ লাগে সেইটো সুধিবা। উম উম।
ব ত
হা হা।
হা হা
কি কৈছে।
এয়া নাই কোৱা নাই, মই বুজি নাপালো মানে
নহয় নহয় তুমি মানে ৰং কেনেকুৱা ধৰণৰ লাগে মানুহ কেইজনীক সুধিবা সুধি পিনি মোক কবা।
অ হ'ব বাৰু কৈ দিম খালি সিহঁতক কালি মান সুধিম সুধি মেলি কম আৰু তোমাক।
বাকী তুমি কিবা কৰি আছা নে এনে আছা এতিয়া এইকেইদিন ঘৰত।
উম এইকি দিন নাই এনেই কলেজো এক্জাম হৈ উঠিছে। বন্ধ দিছে যে।
উম।
বেলেগৰ এক্জাম চলি আছেতো, আমাৰ কেইদিন বন্ধ মানে, তাৰ পিছত আকৌ হ'ব ক্লাছ।
অ', অ'।
ক্লাছ হয় নে নহয়, নাজানো, আৰু নহ'লে বন্ধও দি দিব চাগে একেবাৰে জুলাইলৈ।
অ', অ'। তাকে, মই সেই জুলাই মাহতে এতিয়া ঘৰত থকা হ'ব যে, মেখেলা-চাদৰ কেইযোৰমান বোৱাম বুলি ভাবিছোঁ। তাৰপিছত, মানে, অৰ্ডাৰো আছে, তেনেকে অৰ্ডাৰ লওঁ যে। অ'। মেখেলা-চাদৰ মানে অৰ্ডাৰ লৈ পিনি, আকৌ কাৰোবাক দৰকাৰ হ'লে দিয়া হয়। হা, এনে চিম্পুল চাদৰ। বোৱাও, কাৰোবাক লাগিলে, এখনত ফ'ৰ হাড্ৰেড থ্ৰী ফিফটি। দিওঁ আৰু মেখেলাবিলাক চিম্পল মেখেলা বোৰ। থ্ৰী হান্দ্ৰেড। বোৱা মেখেলা মানে চিম্পুলবোৰ। উম। বাকী গৰম বন্ধত কি কৰিবা?
তাকে ভাবিছো ঘৰতে থাকো নে কৰবালে? যাওঁইনে নে ভাবিয়ে পোৱা নাই আৰু কি কৰিম?
উম, অ।
তুমি কি কৰিবা পিছে গৰম বন্ধত?
মই সেই মায়ে মায়ে, মানে, সেই ওচৰতে মানুহৰ ঘৰ তাঁতৰ কাম বয় যে। তাতে যাম অলপ। মানে, সেই অৰ্ডাৰো আছে, সেইবিলাকৰ কাৰণে, মানে, দুইজনীয়ে সেই গৰম বন্ধত, সেইখিনি অৰ্ডাৰ কৰা খিনি মানে লগাব দিম। এনেকে, তাৰপিছত আৰু কৰ'বাত যাম আৰু এদিন-দুদিনৰ কাৰণে ফুৰিব। উম, আমাৰ মানে ব্যৱসায়টো সেইটোৰ ওপৰত যে, মেখেলা-চাদৰ। সেইকাৰণে আকৌ। সেই মেখেলা-চাদৰ যে কাটৰ, সেইখিনি অৰ্ডাৰ পাই থকা খিনি গৰম বন্ধ মাহটোত। এ বব দিব যাম, আৰু মানুহ গৰাকীক তাৰ পিছত লোৱাহত হ'ব, এই শিৱসাগৰ চাইডে আমাৰ ঘৰৰ মানুহ আছে, তাতে যাম। উম। উম।
অ' অ'এতিয়া পিছে?
হা, হা। ৰাতিলৈ আজি চবজি অ' সেই কাচকলৰ পিটিকা বনাম বুলি ভাবিছোঁ, আৰু কণী অমলেট, দাইল-ভাত।
অ' আমাৰো, আমাৰ দাইল। বনাব চাগে আকৌ কি বুলি কয়, উ ডিম বনাব। তেনেকে আৰু কিবা চবজি বনাব চাগে, নাজানো, আৰু মই ভালকৈ।
তুমি বনোৱা নে নাই?
মই উম, নবনাও, মানে এতিয়া কেতিয়াবা বনাওঁ।
উম, উম।
মন গ'লে বনাওঁ, মন নগ'লে নবনাওঁ আৰু। তুমিয়ে বনাবা ভাত নেকি?
আমাৰ মা আছে মাও বনাব।
অ'
অকন লাগি মেলি দিওঁ আ মাক সহায় কৰি দিওঁ, উম। উম।
তাকে পঢ়া শুনা এতিয়া।
পঢ়া শুনা চলি আছে তেনেকে আৰু
অ' অ'
এক্জাম শেষ হৈছে আমাৰ।
আহ, উম। অ'
তাকে আৰু এতিয়া এনেই থকা হৈছে এই কেইদিন। উম, বেলেগৰ পৰীক্ষা হৈ আছেতো।
আহ।
এনে আৰু ঘৰতে আছো আৰু পৰি
অ অ দিনত টিউচন লোৱা নেকি?
হা
টিউচন লোৱা নি সৰু সৰু ল'ৰা ছোৱালী বিলাকক।
অ লওঁ। তা কে আহে আবেলি আবেলি আহে আৰু ৰাতিপুৱাও কৰো কিছু চু কেতিয়াবা বাহ এ এটা ক্লাছ ৰাতিপুৱা কৰো আৰু বাকী পিছবেলাই কৰো আৰু
আহ।
বাকী খিনি সময় আৰু এনেই থাকো। আৰু
ভালেই তেতিয়ায়াহ'লে।
আহ উহ উহো মই কম আৰু পিছত সুধি মেলি।
হা হা
হা
অ কি কৈছা?
কৈছোঁ পিছত এই ওচৰৰ মানুহজনী কেনেকুৱা ধৰণৰ কাপোৰ লাগে তাকে সুধি মেলি ক'ম আৰু কৈছোঁ।
অ সোনকালে কৈ দিবা তেতিয়াহে মানে লগাব পাৰিম আৰু ৰং টো কেনেকুৱা ধৰণৰ লাগে ষ্টাইল টো তেনেকুৱা ধৰণৰ মানে চিম্পুল নে সেনেকে অলপ ষ্টাইলিছ তেতিয়া মানে ভালকে কৈ দিবলৈ কবা যেতিয়া কালাৰটো কৈ দিব কবা কোনটো কালাৰ লাগে আৰু মানে কে কেইযোৰ লাগিব সেইটো জনাই দিবা, তেতিয়া আমি সোনকালে লগাই মেলি তোমালোকৰ ধৰক এমাহৰ এমাহ নালাগে বিশ পঁচিশ দিনৰ ভিতৰত দি দিব পাৰিম।
অহ।
উম, তেতিয়া ধৰা আগতীয়াকে কৈ দিলে আমাৰো সুবিধা হয়। উম উম। সেই তেতিয়া মানে দিবলৈ ভাল হয় আৰু।
অহঁ।
উম। আমি ধৰা দূৰ বিলাকো আমি ড কুৰিয়া কৰি দিওঁ, তাপিছত ধৰা নিজে গৈ দি থৈ আহো। উ, উ, উ। উম দূৰ হ'লে উম এনে কুৰিয়াৰ কৰি দিওঁ, ওচৰবোৰ নিজে দি থৈ আহো। উম। তুমি জনাবা মানুহগৰাকীক মানে সোনকালে কৈ মেলি মোক ফোন এটা কৰি কৈ দিলে হ'ব দেই।
অ অ হ'ব বাৰু জনাই দিম।
সেই সোনকালে কৈ দিলে মানে তেতিয়া ভাল হ'ব আৰু।
অ।
অ হব তেতিয়া হ'লে।
অ হ'ব দিয়া।
অ ঠিক আছে।